হেল্ল'
অ'।
অ', কি কৰিছা?
এইয়া উঠি, উম, শুৱাৰ পৰা উঠি পেলাই মুখখন ধুই, এ, চাহ খাইছোঁ।
অহ, ভাল তোমাৰ?
উম, ভালে তোমাৰ?
মোৰ ভালেই দিয়া।
অহ, অহ, কি কৰি আছা?
এয়া মই বাৰীলৈ আহিছো কিবা কিবি বোলো শাক চাক অলপ ছিগি লৈ যাওঁ। তাৰপিছত বিলাহী চিলাহী এইকেইদিন মানে পৰহি দিনাখন বৰষুণ হ'ল যে পৰহি মানে কালি ৰাতি বৰষুণ হ'ল যে। উহ, গোট মানে বিলাহী চিলাহী বোৰ বেয়া হৈ গৈছে সেই সেইটো কাৰণে বোলো অলপ লৈ আহোগে উম, আকৌ এই মানুহ এজনেও লাগে বুলি কৈছিলে। তাকে অলপ ছিগিও দিওঁগে। সেয়া আহিছিলো।
অহ, বি এতিয়া বিলাহী অ', বিলাহী আৰু কিবা লগাইছা।
অ', বিলাহী বাক কি লগাইছো দিয়া সৰহকে লগাইছো সেই বিক্ৰীও কৰোঁ যে আমি।
এ কেনেকে বিক্ৰী কৰা?
কেনেকে মানে এতিয়া পাইকাৰীয়ে লৈ যায় যে সেইটো হেৰি মানুহজনেহে জানিব মই সেইটো নাজানো। এনেই ধৰা খাবলৈ গৈ বোলে ঘৰলৈকো লৈ গৈ থাকো তাৰ পিছত আকৌ তোমাৰ এনেকে কৰি আছো আৰু উম। বিক্ৰীও কৰি আছো তেনেকে। ৰঙালাও কৰিছো। তাৰপিছত আকৌ হেৰি ৰঙালাও বাৰু লাগিছে এতিয়া। উম। আকৌ বেঙেনা, তিয়হ, ভোল, জিকা, বিলাহী, ভেন্দি মানে চব কৰিছো আৰু অলপ অলপকে সেয়া এ হেৰি যে ঘৰতে গৰু আছে যে আকৌ গৰু গাখীৰ চাখি পায়ে থাকো যেতিয়াই বাকী সে বেলেগ সেই ন' হয়গে সেইটো ইটো কাৰণে বোলো নাই এ খেতি, খেতি কৰি থাকিলে পেলনীয়া বস্তু খিনি সেইখিনি বোলো হেৰি গৰুও খাব পাৰে।
অ'। ভালে কৰিছা দিয়া এনেই পেল-পেলাই পেলনি যোৱাত তকে গৰুকে দিয়া।
অ', সেইয়াই।
উম।
আৰু সেইদিনা নিছিলেতো তোমালোকৰ তালৈ আমাৰ পৰা এয়া কিবা কিবি, খাই ভাল পালা?
পইছোঁ।
অ', আমা হেৰি মানে চব কিনাাৰ সাৰ নিদওঁৱে আমি মানে চব গোবৰ সাৰ আৰু কেঁচুসাৰ দিওঁ।
অ', এই কিনা খাৰটো দিলেও মানে পেটও দিগদাৰ কৰে হয়।
অ', এই নহয় আজিকালি কিনা খাৰটো দিলে বেমাৰ বেমাৰ বহুত ঘৰ যে সেই আমাৰ মানে সেই কিনা সাৰটো নিদো যে এই বস্তুৰ মানে পাইকাৰীয়ে আহি পেলাই ঘৰৰ পৰা তোমাৰ লৈ যায়হি।
অ', অ'।
সেইটো কাৰণে মানে হেৰি অ'। এতিয়া ৰঙালাও ছিঙিব হোৱা নাই আও। কিন্তু মানে হেৰি উম, লাগিছে আৰু এতিয়া কেঁচাকে খাওঁ বুলি ক'লে খাব পৰা গৈছে বাকী খিনি বস্তু বাৰু খায়ে আছো।
আমাকো দিবা।
অ', কম ক'বা এজনক পঠাই দিবাচোন তেতিয়া মই দি পঠাব পাৰোঁ। মানে মোৰ গৈ থ থাকিবলৈ আকৌ এয়াহে কাম-বন আকৌ স্কুলৰ ভেজাললৈও যাব লাগিব এতিয়া ইয়াৰ পৰা গৈ আকৌ ভাত পানী বনোৱা সেইবোৰ থাকিব। স্কুললৈ যাব লাগিব। তাইক থ'বলে আকৌ আহি পেলাই আকৌ ধৰা আকৌ থাকে নহয় এইবোৰ কাপোৰ কানি ধোৱা ঘৰুা কাম চোন জানাই।
উম, মাইকী মানুহৰ কাম
যে দোকানত তুমি হেৰি কৰিবা কোনোবা এজনক পঠাই দিবাচোন।
অ', ম দেউতাকে পঠিয়াই দিম দিয়া।
উঠাই দিবা তেতিয়া লৈ যাবহি।
অহ।
অ', অলপ সৰহকে মাহ লাগিছে নে নাই তোমালোকৰ?
লেচ অ', লেচেৰা আমাৰ লাগিছে।
খাব পৰা হৈছে।
উম, খাব পৰা হৈছে।
অ', বাকী হেৰি এ কি তোমাৰে কি দি পঠাব লাগিব?
মই ৰং ৰঙালাওটো লগাইছা নহয় ন' ৰঙ ঙালাও দি পঠিয়াবা ছিগিলে তাৰপিছত আকৌ উঠিয়াবা
অ', অ', বাৰু সেই ভেন্দি চেন্দি আছে আছেনে নাই?
নাই, নাই ভেন্দি কেইটামান দি পঠিয়াবা।
অ', অ', তাৰমানে হেৰি আকৌ দি পঠাম ঘৰতো থাকিব যে সেইকাৰণে সুধিলৈছো।
অহ, পিছে এতিয়া ছোৱালনী তোমাৰ ছোৱালজনী কি কৰি আছে এতিয়া?
অ', তাই এতিয়া পঢ়ি আছে। তাইক বোলো চাহ তাহ বনাই কৰি দি থৈ আহিছো। হা
এইবাৰ কোন কোন ক্লাছ পালেগে?
অ', এইবাৰ এটা চছেভেন পালে নহয়।
অ', অ', অ'।
অ'। তাকে হেৰি মানে এয়া চাহ তাহ বনাই কৰি খুৱাই বোৱাই নিজেও খাই বৈ
উম।
বাৰি পা আহোগে তই থাক পঢ়ি থাক।
অ'।
তাকে সেয়া বাৰীখনৰকো মানে সদায় এপাক আহিবই লাগে যে নহ'লে বস্তুবোৰ নষ্ট হৈ যায়গে।
উম।
তোমালোকৰ কিবা লগাইছো বুলি কৈছিলে তোমালোকৰ হে দেতা কেইদিন লগ পাওঁতে কৈছিলে মোক কি কি হৈছে ন'? খাব পাৰ কিবা
অহ, হৈছে। গুম নাই গোমধান লগা গাইছে।
অ', অ', গোমধানতো লগাইছে ন' মাকৈটো?
উম, লগাইছে, চিক এ খাব। খাব পৰা হ'লে ছিগিলে তোমালোকক দিম দিয়া।
অ', হেৰি হৈছে ন' এতিয়া এতিয়া নহয় এতিয়াওঁ খাই ভাল লাগে নহয় কুমলীয়াতেওঁ। সেইটো কুমলিয়াততে হেৰি ভাজি খাই দিয়া সেইটো। গোমধানটো যে, অ'। এ ভাজি পেলাই খাইওঁ বহুত ধুনীয়া লাগে। আৰু হেৰি আকৌ পুৰি পেলাইওঁ খাই নহয় এই সৰুজনীক দিবাচোন, তাই খোৱা ভাল, এতিয়া খোৱা ভাল হ'ব। এইবিলাক বস্তু, আমাৰ ছোৱালী, অ', আমাৰ ছোৱালীজনীও খাই, কোমলীয়াতে মানে বেছি মিঠা হৈ থাকে যে। সেইটো কাৰণে খাব বিচাৰে মানে।
অ'।
আজি কালি একো খাবই নিবিচাৰে সিহঁতে।
উম, গৰম আৰু দাঙ ডাঙৰ মানুহে খাব মন নাযায়।
খাব মন নাযায় তাকে। অ', আ, আমাৰ মানে হেৰি এ আমাৰ আমাৰ কৰা গৈছিলে। সেয়া কিন্তু মানে হেৰি হ'ল আমাৰ এই মানে হেৰি গৰু কাৰণে আমাৰ গৰু আকৌ পাঁচ-ছজনী গৰু নহয়। এই দানাত তো লাগে যে আৰু খাইসদায়নো ক'ত তুমি এ কিনি কিনি ঘাহ খুৱাব গৰুক পাৰিবা, সেইটো কাৰণে মানে কৰি পেলাই সেইখিনি কাটি কাটি মানে। গৰুক খোৱালে।
অ', গ তোমালোকৰ গাই গৰু আছে ন'?
অ', আছে তো আমাৰ গাই, আমাৰ গাখীৰো বিক্ৰী কৰোতো।
অ', কিমানকে কেইলিটাৰকে ওলাই?
কেইলিটাৰকে মানে গোটেইখিনি অকণ বেছিকে ওলাই বাৰু ডায়েৰিত দিওঁ মানে।
অ'।
ডায়েৰিত দিওঁ তাৰপিছতে আকৌ হেই কেতিয়াবা মই পনীৰ চনীৰ ঘৰতে বনাওঁ নহয় আজিকালি।
উম, ভালে কৰিছা ঘৰত। টা গাখীৰকণ ওলাইছে।
অ সেইে পনী চনীও তেনেকে পনী চনী বনাই পাই আকৌ সেনেকে কাৰোবাক লাগে বুলি কলে বিক্ৰী কৰো।
অ'হ।
অ এতিয়া ধৰি লোৱা উ টাউনৰ পৰা আনিবলৈ গ'লে অকমান দিগদাৰো হয় মানুহৰ ন। এতিয়া গাঁৱতে সুবিধা। খাবও হয়। অ বস্তুতটোও ভাল পায় টাউনত। বা কেইদিনীয়া কেনেকুৱা কেইদিয়ে মই লগতে বনাই তেনেকে দিও। আৰু আমাৰ গাখীৰতটো। ভাল যে। এ খাবলৈও ভাল হয়। পনিৰটো ডাঠ ধুনীয়া হয় আৰু সেইটো কাৰণে মানে এতিয়া গাঁওৰ বহুত মানুহে মোপায় নি নি এতিয়া পনিৰ হেৰি কৰে লৈ
উম ভালে কৰিছা মানে ঘৰ গাখীৰকন যেনেকুৱা দাঠ। মানে খাই ভাল লাগে কিনা কিনা গাখীৰকণো মানে। পানী মিশ্ৰ।
পানি পানি নালাগে অ। সেইয়াই সেইটো কাৰণে মানে হেৰি আৰু এ কিবা এটা হাত খৰচ মোৰ নিজে ওলাই থাকে আৰু। এনে ডাইৰেক্ট ডাইৰেক্ট দিলে পইচাটো। পাওঁ বাৰু সপ্তাহৰ মূতে দি দিয়ে। কিন্তু। ইয়াত মানে হেৰি হয় ইয়াত। এনেকে সেইটো আকৌ বেংকত সোমাই যায়। এইটো আকৌ হাততে পোৱা যায় মানে। হা।
উম, উম
সে তাকে তোমালোকৰ হেৰি এই তোমালোকৰ ঘৰলে মই মাজতে দি। উঠাইছিলো।
অ দিছা হেৰি দেউতা গৈছিলে নহ দেউতা লৈ আহিছে।
অ মই তাক। কে। সেইখিনি কিনা নহয় সেইখিনি অ। মই হেৰি কি বুলি কয় এঘৰতে বনোৱা আহে। কিনা নহয়। হো
উম, উম।
এ মই বোলো এনেই থাককে।
আৰু কে মানে কি কিনি কিনি আনাতকে মানে ঘৰত বনাই খাই সেইটো ভাল লাগে।
অ ভাল লাগে অ। এই কিনি অনাাতো তোমাৰ কিবা কোনোবা দিনাখন হেৰি মই নিজে পাইছো আৰু মানে কোনোবা দিনা টেঙা টেঙা লাগে অলপ।
আহ।
সেইটো কাৰণে মানে বোলো নাই কিনি তোক খোৱাতকে এনেকে খুৱাই ভাল। ঘৰত বনাই পেলে এতিয়া বহুত মানুহে নিয়ে আমাৰ ঘৰৰ পৰাই মোক মানে আগতীয়াকে খবৰ দিয় যে বোলে হেৰি কৰা যদি শাক পাচলি নিবলৈ প্ৰায় মানুহ আহিয়ে থাকে যে আলহী তুলহী আহিলে গমেই পাওঁ তাৰ পাছতে সেই তেতিয়াই মানে তেনেকে কয় পনীৰ অলপ বনাই থবা চোন। চোন এনেকে কয় যে। তাৰিছত সেই বনাই থওঁ আৰু অ হয়ে নহয় লগ ত থাকেই যে গাখীৰ। তাৰপিছত কিমান লাগিব কি ক। সুধো আৰু কয় আৰু সেইমতে তেনেকে কৰি পেলাই দি পঠাই দিওঁ আৰু
আহ ভালে কৰিছা।
জানো
আহ।
ত তেনেকে উলিয়াই আছো আৰু এতিয়া ল'ৰা ছোৱালী পঢ়া শুনা ইমান। চাকৰি বাকৰি নাইকিয়া মানুহ আমি ন?
অ ভালে কথা মোকো দি মোকো দিবাচোন।
অ তুমি হেৰি কৰিবা। কোনোবা এক পঠাই দিবা উ কাৰোবাৰ এজনক পঠাই দিবাচোন। তেতিয়া মানে মোক গৈ পেলাই দিব। লৈ অসুবিধা হব যে। এ সেইটো কাৰণে তুমি কাৰোবাৰ এজনক পঠাই দিবা মই দি পঠাই দিম দিয়া। আৰু পঠাই দিয়া আগতে মোক খবৰটো দিবা আৰু বোলে এ গৈছে বা অলপ সময় পিছত যাব তেনেকে।
আহ আহ।
মোক ফোনটো কৰি লগতে পঠাইব নালাগে বাৰু অলপ সময় পিছত হয় কাৰণ মই বনাওতে অকণ সময় লাগিব নহয়। এ সেইটো কাৰণে মানে আকৌ হেৰি কৰিব পেলাই থৈ দিব লাগে যে অকমান সময়। পেলাই সেইকাৰণে মানে বাৰু হ'ব দিয়া ন' তুমি এতিয়া কামত লগা অ', অ', হ'ব দিয়া উম।